অঁ আৱ আৱাজ গৈছে ন।
অ‍ঁ আহিছে আহিছে।
অ ঠিক আছে, খবৰ ভাল।
ভালেই ভালেই, তোমাৰ?
আছোঁ।
অ‌ঁ
ডিনাৰ কৰিলা।
অঁ কৰিলো তুমি।
ময়ো কৰিলোঁ।
অঁ অঁ অ আজি একো তেনেকে নাছিলে, ভাজি ভাত।
হয় নেকি?
উম
আচ্ছা ঠিকে আছে মই ৰুটি খালোঁ আৰু- চব্জি আছিলে, তোমাৰ চয়াবিন আলু।
অঁ অঁ
আৰু মা দেউতাৰ খবৰ ভাল।
ভালেই ভালেই তোমালোকৰ বৰমা হতঁৰ ভালেই নে।
অঁ ভালেই।
অ অ।
এইকেইদিন অলপ মানে কষ্ট হৈছে।
অহ।
দিনে ধৰা 'ত দৰা ত'ত দৰা হৈ আছে ন বিয়াও ওচৰত। বাইদেউৰ বিয়াও ওচৰত আহিলে।
অ দেহাবাই কৈছিলে।
তাকে সেইটো কাৰণে।
অহ।
আজি আকৌ সেই -সেইদিনাখন আহ ভাণ্ডাৰী বুক কৰিব গৈছিলোঁ।
অ।
কিন্তু অ ভাণ্ডাৰীৰ লগত কথা নহ'ল।
অ অ
ভাণ্ডাৰী এতিয়ালৈ বুক হোৱা নাই ধৰিব পাৰি কেটাৰিং বুক হ'ল হ'ল বুক কৰিলোঁ এইবিলাক হৈছে আৰু। অকল গাড়ী বুক কৰিব আছে।
অ
উম।
হলটো ওচৰত আছে ঘৰ।
হলটো ওচৰতে, বেছি দূৰ নহয়।
অ অ অ।
বিয়াত মাতিম আহিবা।
অ যাব লাগিব। বিয়া কেতিয়ালে?
বিয়া আঠাইছ ছেপ্তেম্বৰ।
আঠাইছ ছেপ্তেম্বৰ ন অ অ অ।
ই আৰু পঢ়া শুনা ভাল, অ কোৱা?
মই তেতিয়ালে তেজপুৰ যামগে মানে মই হেৰিয়াত এডমিশন লৈছোঁ নহয় দৰংত।
দৰং কলেজত।
দৰং কলেজত অ।
আচ্ছা, তেজপুৰতে আছে ন।
তেজপুৰত অ।
অ, তাতে কি পি জিত থাকিবা? অ।
উম।
তেল্ফ কুকিংনে তাতে দিব?
অ নাই নাই তাতে দিব।
তাতে দিব ন কিমানকে ল'ব?
অ ছিক্স থাউজেণ্ড ল'ব।
ছিক্স থাউজেণ্ড কমে দিয়া।
উম।
ইয়াতেতো তোমাৰ দেহা ভাৰটো ইমান আঠ হাজাৰকে লৈছিল নেকি?
অ তাত উম বেছি দাম ন?
অ বহুত দাম।
উম উম।
ৰুমটো ভালে নে?
ৰুমটো ভাল ভাল।
আ কিমান ডাঙৰ?
ৰুমটো ডাঙৰে মানে অ মোৰটো ডবল ৰুম। কিন্তু ডাবল ৰুম যদিও মানে ডাবল ৰুম লৈছোঁ অ হেৰি হ'ল চিংগল ৰুম নাই?
অ চিংগল ৰুম নাই?
নাই নাই মানে কি হ'ল বেলেগ জেগাত আছে। কিন্তু মানে সেইখিনি জেগা ভাল মানে তেনেকুৱা থাকিবলে।
আচ্ছা।
উম।
ভালে, ছিক্স থাউজেণ্ড', ঠিকে আছে ছিংগল ল'লে তোমাৰ দামটো বাঢ়ি গ'লে হয়।
দামটো বাঢ়ি গ'ল হয়', অ',
অহ',
উম',
দেহাবলতো চিংগল আছিল ন?
ছিংগাল আছিল অ',
উম', তাৰপৰাতে কিন্তু তাই', অকমান লচ খাইছে',
লচ খাইছিলে',
অ, ' অকমান লচ খাইছে কাৰণ? তাই ভাতে নাখায়', হম', -হম', ৰাতিপুৱাও নাখায়, তাৰপিছত', আহ, ৰাতিও কেতিয়াবা খায়, নাখায়', শুকাই গৈছে তে', তেনে- তেনেকে তাই লচ হৈছে',
খোৱাতো অকমান, কিন্তু আমাৰ', পি জি টোত মানে, মানে পি জি ৰ মানুহখিনি মাৰ চিনাক', কিয়ে', তাতে খানা চানাবোৰ মানে ভাল দিব আৰু',
অ', চিনাকি যদি ভালে, অহ', দেউতাৰ চিনাকি',
অ, ' দেউতা মানে আমাৰ আমাৰ চিনাকি',
ভালে, চিনাকি মানুহৰ লগত, থাকিলে ভাল',
উম', মানে মই যি হ'লেও, এবাৰ নতুনকে যাম ন', ইমান চব জেগা চিনিও নোপাওঁ',
তাকে', মানে প্ৰথম- প্ৰথম পি জি লোৱাই ভাল',
উম',
তিনি বছ', এতিয়াতো চাৰি বছৰ হ'ল', বি এ, হুম', অ' অলপ, হ'ব কষ্ট হ'ব অলপ',
অঁ', আকৌ মই মানে ইণ্ডিকেটড বি এৰ কাৰণেও পৰীক্ষা দিছিলোঁ এতিয়া', দিছোঁ, কি বা হয় পাওঁ ন নাই ঠিক নাই বাৰু পালে বাৰু একেলগে হৈ যাব',
কিবা বেকগ্ৰাউণ্ডত আৱাজ গৈছে নেকি?
এয়া যেনিবা চাৰি বছৰ হ'ব আৰু',
উম', কিমান? হোম', কি কয়? এক চেকেণ্ড, কিবা বেকগ্ৰাউণ্ডত আৱাজ গৈছে নেকি?
নাই, - নাই, - নাই, আহা',
হেল্ল',
অ, ' শুনি আছোঁ?
উম', এ', আমাৰ ইয়াতে কিবা এটা প্ৰব্লেম হৈছে ৰবা?
অহ', অহ',
সেইটো কাৰণে, আগফালে ওলাই যাব লাগিব', আৰু', কেতিয়ালৈ যাবা?
মই এই সাতাইশ তাৰিখে যাম',
সাতাইশ তাৰিখে যাবা নি?
সাতাইছ তাৰিখে অ,
উম', ঠিকে',
উম উম, মানে দুদিনমান সোনকালে আকৌ, আকৌবোৰ ৰুম চুম বোৰ বিচনা চিচনা এইবোৰ ঠিক কৰিব লাগিব।
অ', অ, মই এইটো কথা পাহ সুধিব পাহৰি গলো নহয়।
উম,
তাৰ তাৰ পাৰা মানে, গাদ্দা চাদ্দা দিবনে নাই?
নাই নাই, নিদিয়ে।
নিদিয়ে ন?
উম,
একটো বাৰু দিছিলে।
দিছিলে ন?
উম, বাইদেউক দিছিলে, লৈও আহিব দিছিলে কিন্তু তাই নানিলে।
অ', অ,
উম, মানে এক্সট্ৰা পইচা লৈছিলে তাৰ কিন্তু এই নানিলে মই কৈছিলো, লৈ আহা তুমি আহ যে তিয়া আকৌ গুৱাহাটীত ক'বাত থাকিবা তেতিয়া কাম আহিব, বেকাৰ অ', পইচা দিয়াও হৈছে ন? তেনেকে তাইক থৈ আহিব নালাগিছিলে লৈ আহিব লাগিছিলে। পিছে মা অ, পিছে মালিকজনী ভালে আছিলে, কিন্তু, আচ ছিলেতো তোমাৰ বামুণ।
অ',
মানে অকমান
আহ কনজু কনজুজ টাইপৰ আছিলে। এ, মোক মোক কৈছিলো থাকা, তাৰপিছত তাইৰ তাই আৰু থাকিব মন নাছিলে।
মন নাছিলে অ,
উম, সেইটো কাৰণে তাই, মই তাৰপিছত মইও ক'লো। ঠিক আছে তুম, ঘৰতে গুচি যোৱা। তাৰ পৰা অনলাইন ক্লাছ কৰিবা তুমি, তেনেকুৱা আউ ক'লো তাইক, তাৰপিছত ঠিকেই আছে।
তেতিয়া মানে ঘৰত থাকি হেৰি কৰিব পাৰিব।
উম তাকে, এতিয়াতো অনলাইনে ক্লাছ কৰি আছে মাহী হত মাহীহতৰ ঘৰত আছে ন তাইতো?
মাহীহতৰ ঘৰত।
অ', তাই তাই তাৰ তাৰ পৰাই কৰি আছে।
উম,
হুম, আৰু কোৱা?
মই, কথা পাতিয়ে থাকোঁ নেহা বাৰ লগত বাৰু।
অ', ভালে পাতিব লাগে, এ টি টিকলুটোক টিকলুটোৰ লগত কথা পা
টিকলুটোৰ লগত কথা পাতিহে ভাল লাগে।
অ', তাকে এই আজিকালি বহুত আজিকালি বহুত স্মাৰ্ট হৈছেতো, উম,
তাই একেবাৰে আজিকালি তাক লৈ থাকিব লাগে কথাকে পাতি থাকিব লাগে, উম,
তাকে টি টি ভি আছে
অ', টি ভিও চাই থাকে।
আ। টিভিয়ে চাই থাকে সি।
তাৰ লগত বোলে আজিকালি কথা নেপাতিলেও কানে।
হয় তাকেতো, উম।
এটো জেনেৰে্চনৰ পোৱালী বোৰ নো বহুত স্মাৰ্ট হব। এতিয়া পা ইমান এডভান্স।
উম, ভালে স্মাৰ্ট হব ব লাগে। ই আজিকালি টিভি চোৱাও কৰিলে নহয়।
অঃ, টিভি চাই।
উম, ৰবাচোন এক চেকেণ্ড হা।
অ অ।
হ
ন
হেল্ল'। এ পাপাৰ অলপ খং অহ মই যাম ৰ'বা, সময় নাপাওঁ ন এই কাম, কাম, কাম, এই
অ
এই দেউতাৰ অলপ খং উঠিছে
অ অ।
এ এই, কোনোবা মানে ইয়াৰে ষ্টাফে গুদাউন ভাড়া দিয়া আছে ন তাৰ, তাৰে মানুহ এটা ল'ৰা এটাই
অহ।
ওপৰৰ পৰা গেট পাৰ হৈ আহিছে ফেঞ্চিং ভাঙি দিছে মানে
অ, অঅ
উম, তাকে পাপাৰ এইটো কাৰণে খং উঠিছে পুৰা ৱেল্ডিং ইমান পইচা দি কিনে ৱেল্ডিং কৰাইছো উম, ৱেডিং চেল্টিং কৰাইছো ন। ত' এইটো কাৰণে খং উঠিছে পাপাৰ দিয়া তেনেহ'লে মই পিছত কথা পাতি আছো ৰ'বা হা চাই লও এইতো